হেল্ল'।
কি কৰিছা?
এনেই বহি আছোঁ। তুমি?
বহি আছে ইমান ৰাতিখন।
অহ বহি আছো। গৰম দিছে।
অহ মোৰ গৰম সেই হাঁহৰ মাংসই ভাত খালো। এতিয়া গৰম উঠিছে বহুত।
উম উঠিবইটো।
উম হো।
এতিয়া আও গম উঠিব বোলো।
হম।
উম।
ভাত কিহে খালা?
ভাত মাছ তাৰপিছত দালি।
উম।
সেয়াই।
উম তুমি অকল মাংখই খালা আহিলে। তাৰপাছতে আহিলে। অ এতিয়া ক'ত আছে?
গিফ্ট কি আনিলে?
শৰাই এখনে আৰু তু তও এটা।
অহ।
উম।
তাতে আছো ইয়াতে আছো ৰাস্তাই ৰাস্তাই।
অ মানে?
মাহঁত ঘৰত আছে মই মামাহঁতৰ ঘৰতে আছোহি।
মা হত গৈচিলে নাই উঠনি?
ক'লে?
ভাত খাবলে।
এ নহয় মামায় হাঁহ এটা দিছে। মামাৰ মানে মেম্বাৰ আমাৰ ভোলাবাৰি পঞ্চায়তৰ মেম্বাৰ যে
অহ
আজি মানে সেই অ পইচা সোমাইছিলে
অহ
জবকাৰ্ডৰ তাৰপিছত আমাৰ মাই পাঁচশ টকা দিলে হাঁহ আনিলো। তাৰ পিছত সেই হাঁহ হান হাঁহ আনিলে। শুনা আকৌ হাঁহ আনিবলৈ দিলে আহ হাঁ মামাৰ হাঁহ। দিলে পাৰপিছত ৰাজীৱকে মোকে হেৰি দিলে। এইফালে মচলা- চচলা, আলু-চালু, পিয়াজ- চিয়াজ, আনিবলৈ দিলে আমি তাকে আনিলো। বনালো মই আকৌ বনাল।
উম কেইটা খালা।
হম
কেইটাই খালা।
কেইটাই খালে মানে পাঁচটা আমি এটা হাহ আমি পাঁচটাই খাইছোঁ। আৰু এটা থাকিয়েই গ'ল।
অ
উম!
থলু গেটলকে যাবলৈ মন নাই তাৰ।
অ
উম
অ বুলি
যাবলৈ মনটো নাই হ'লেও গৈছে আও যোৰযবছ কৈ।
উম জিম্পি মু গছ কৰিৈছিলা নে তুমি
কৈছিলো অ ভিডিঅ' কল কৰি দেখালো।
কৈছে মোক মোৰ তাহে কৈ আছে সি ঘৰ পালেহি তুমি মোক নাইকোৱা তাইহে মোক কৈছে সি ঘৰ পালেগে সি এ ক'লা তুমি, তুমি কৈছিলা তুমি মেছেজ কৰিছিলা হ'বলা
ত তোমাৰ চাগে সুধিছে সি ঘৰ পালেহি নে কি এনেকে সুধিছে চাগে মই নাই নাই কমামি। তেতিয়া ভিডিঅ' কল কৰি আছিলো নহয়, তাৰ পিছত মোৰ ভৰ ফোনটো ডেট মাৰি আছিলো ফ্ৰি হেৰিয়ত আহা এই আপডেট মান ফোনটো ৰিষ্টাৰ্ মাৰি দিলো তাৰপিছত ফোনটো কাট থাকিলল তাৰপিছৰ পৰা মেছেজ কৰা নাই এতিয়ালৈক
মই গম নাপাও মই কলো মোক এতিয়া কৰিব মোক ফোন কৰিবলৈ হাক দিছো চকেইটা মই নাই।
উম মই তোমাক কৈছিলোঁ ৰ এঘাৰটা বজাত মই ফোন কৰিম এঘাৰটা বজাত লাহাজ হৈ যাম তোমাৰ এতিয়া এঘাৰটা বজাতে ফোন কৰিছোঁ
উম মই কাৰণব মই উখি আছো
উম কোৱা এতিয়া।
কোন কোন গৈছিলা।
কোন গৈছিলো মানে মই মনৰ গৈছিলো ৰবীদ্ৰনাথৰ ভায়েক। তাৰপিছত ভকত,
উম!
আমি তিনিটা চাৰিটা গৈছিলোঁ তি চাৰিটা আ সি তিনিটা ঘুচি গল আমি
উম!
টিটিটো গালি পাৰিছে টিটিটো ৱটিঙত মানে ৱেটিং আছে মানে টিকেটটো কনফাৰ্ম হৈ যাব।
অহ
টিকেটটো দুশ টকা লৈছে তাৰপিছ মই কৈছো যে এইটো কনফাৰ্মেই হৈ যাব আকৌ পইচা ল'বলৈ কি দৰকাৰ আপোনালোকৰ যদি পইচা লৈছে তেতিয়াহলে এই টিকটটো কেনচেল কৰি দে ক এই টিকেটো কেনচেল কৰি
উম
জানা হে আও কলে যে টিকেট দুটাহে এক্সটা আছে বোলে টিকেটতো লব লাগিব টিকট টো লবলে কিমান লৈছে হেনো দুশ টিকেটতো দুশ টকীয়া টিকেটতো সেসতক আকৌ আঢ়ৈশ টকা লাগে। তাকে ক'লো কেলা মোক কৈছে তুম জিয়াদা জান তে হৌ কিয়া এনেকে বুলি কৈছে হিন্দীত কৈছে
উম।
উম
কি লাগে বাও
কি বস্তু
ইলেভেন ইলেভেন
ইলেভেন ইলেভেন অ অ তৃষ্ণাই কি কৰিছিলে মেছেজ কৰিছিলে
অ এ আমাৰ দেউতা মানে সিহঁতক কাষ মানুহ ঘলে গৈছিলে
অহ
তাপা তৃষ্ণাহতত আছিলে নেকি
উম।
তাৰ পিছত সি তাই মানে দেউতাক আণ্টি তাই আন্ধাৰ ফালে আছিলে তাই হেনো নেকি ধৰিব নোৱাৰিলে হেনো তাপা নেমাতিলে হেনো তাকে কৈছে বেয়া পাবলে হাক দিবি মোক মই পাছতহে গম পাইছো তেনেকে দেউতাই কিবা কৈছে নি মই বোলো নাইকোৱা পাহৰিলে চাগে
তেনেকে কলো আও কিবা দি থৈছে মই চোৱাই নাই
কোৱা
নহয় এনে বুঢ়ীহে আছে দিয়াচো
উম।
গৰম বুলি ইমান উঠিছে।
গৰমটো ঠিকেই।
সেইকাৰণে শুবই পোৱা নাই বহি আছো।
কেলেবা
গৰম আকৌ। সেয়াই ফেনৰ তলতে বহি আছো। সেই তেতিপাই বহিছো তুমি বাবাই বহিছো
কিটো
তুমি কোৱা পাই বোলো বহি আছো।
উম
নটা বজাত।
তাতে বহি আছ নে
অ
মই পান কাৰ্ড খন কি হ'ল বিচাৰি পোৱা নাই নহয় এতিয়ালৈকে।
তুমি একাউণ্ট খুলিবলৈহে নিছিলা
তাকেতো তাত নাই বুলি কলে এতিয়া কি হ'ল জানো আকৌ ৰি কৰি দিব লাগিব।
অহ তুমি তাৰপা আহি ক'ত থলা বা
উ জানো কি এই বস্তুবোৰ ক'ত থওঁ ধান্দাই নিদিও আকৌ গুৰুত্ব নিদিও যে সেইকাৰণে ক'ত ক'ত থও কি কি থও পাহৰি থাকো গোটেই দিনটো বিচাৰিছো আজি।
মৰি থাকিবা। কাইলৈ মানে
উম
ধুনীয়াকে বস্তুবোৰ চিজিলকে থৈ দিবা মাক দি দিবা তাৰপিছত
উম মায়ে থৈ দিয়ে আগতে
উম তাকে ধুনুয়ে কৈছে মাক দি দিলে মায়ে ধুই দিব
উম
নহ'লে তোমাৰ লগত থাকিলে হেআ এদাই হৈ যাব।
উম
বুজিলে উম, কোৱা।
খাওঁ কিবা কিবি।
গৰম উঠিছে নাই?
কুঁহিয়ে ভাত খাইছে নাই? গৰমতো উঠিছে ন। গৰম কিয় নুঠিব আজিকালি গৰম আও যেতিয়া তেতিয়া তহঁতৰ ফালে গৰম হৈছে নাই?
এতিয়া গৰমত বেয়া কুঁহি শুলে বোলো ভাত চাত খাই।
গম পাইছোঁ। শুনিছোঁ।
উম
বৌহঁত, ককা?
চব চব শুলে চব শুলে কোনো নাই।
হে গৰম উঠে ন মানুহৰ
হা
হাঁহ মাংস খালে গৰম উঠে ন?
এনেও সেইটো লগ কৰিছিলেহি মোক হাঁহেই গৰম দেখোন।
উম, সেইটো হয়। কঠালো খালো গৰম উঠে।
অ তু কঠাল খালেতু দিনটো আও
উম
কি হ'ব ঠিক নাই।
তাকেতো আমাৰৰ মাহী আহিছে আমাৰ মাহী আক একোৱেই নাখায় মাছ, নাখায় মাংস নাখায়। ডিম খাই যেতিয়াবা মাহী আগতে খিনমিন আছিলে নহয়। যেতিয়াবা এডাল ডিম মেচিন খাবলৈ ডিম মাছ মাংস খাবলৈ এৰি দিলে তাৰপিছত শকত হৈ গ'ল পুৰা ফুলি গ'ল পণিৰ খাই খাই। পণিৰত বহুত ভিটামিন থাকে ন। প্ৰ'টিন থাকে নেকি গাখীৰৰ পৰা বনাই যে
উম, উম ভাল পাওঁ।
কিমান?
তুমি ভাল পোৱা নে বেয়া পোৱা?
মই ভাল পাওঁ মই চব খাই ভাল পাওঁ। মাছ বেয়া হ'লে মই মাছহে বেয়া পাওঁ খাবলে
মাছ কি কৰিলা আজি?
হম
মাছ কি কৰিলা?
মাছ মাছ নিলো নহয়। সিহঁতৰ ঘৰৰ পৰা হেৰি ধৰি মাছ ধৰিবলৈ আহিছিলো আজি। মাছ ধৰি আহি পেলাই ৰাজু হঁতৰ ঘৰৰ পৰা নিলো মাছ। মাকে কি কৰিলে বা হেৰিয়ক দি দিলে নহয় ৰূপা বৌহঁতক দি দিলে নহয়।
অ' দিছে দি দি দিবলে কি দৰকাৰ মই ইমান কষ্ট কৰি পেলাই ৰ'দত পানী সিঁচি সিঁচি পেলাই মাছ ধৰি নিছো। মায়ে আকৌ তাহঁতক দি দিলে বহুত আছিলে বে এপুৱা মান আছিলে।
উম' কি মায়ে নাখায় নে কিনো?
মায়ে মাছ নাখায় আক।
উম সেইটো গতি।
মানে মায়ে মাছ খায়, মায়ে মাছ খায়। মই আৰু আমাৰ ভন্টীয়ে মাছ নাখাওঁ। এ মায়েনো কি বনাব আৰু মায়ে নোৱাৰে বনাব। বনাব লাগিব মই মোৰ এলাহ মাহীও মাছ নাখায়
উম
সেইকাৰণে দি দিলে মই হাক দিছিলো সিহঁতক দিবলৈ হলেও দি দিলে আৰু হেহতৰ বেয়া লাগিলে আগে জা বহুত গা বিষাই গল আৰু যি পানী সিঁচোতে সিঁচোতে এয়া থো এয়া থো এয়া থো শুনা শোন এৰাঠো পানী
উম ইণ্টাৰেষ্টিং কথা এটা শুনা আক ইণ্টাৰেষ্টিং কথা এটা শুনা আক এই যে মানুহজন যে প্ৰশান্ত নে কিবা বুলি
উহ
উম
গোবৰ খাইছে আজি
ভিডিঅ'টো নে ভাইৰেল হ'বৰ কাৰণে কোনে কোনে কাৰণে কি কি কৰিছে চাচোন
এই গোবৰ খাছে ভাল
তাকে ৰ গৌ আৰু আমাৰ সেইখিনি এখন বোকা খ আছে আজিয়া
কোনোবাই কমেণ্ট সেই ভিডিঅ' এতিয়া কিন্তু কোনোবাই কমেণ্ট দিছিলে গবোৰ খাবৰ কাৰণে
আত্ছা
সেইকাৰণে এবাৰ একদম ফ্ৰেণ্ডে গৈছে সেইকাৰণে গোবৰ খাই দেখাইছে
উ এইটো হেৰি কৰিব লাগে সটো কি আছিলে উম ইয়াৰ নামটো কি আছিলে স এক বুলি দি থাকে নহয় আৰ্মি বুলিহে কয় আৰ্মি চাৰ্মি নহয় হি এনে একো নহয়।
দি থাক
উম হিদিনাখন এডিট কৰিবেলাই ফটোখন দিছে আৰ্মি এই আত বনাই
অ দেখিছো মইও দেখিছো দেচটো পিন্ধি দেচটো পিন্ধি অহ ময়ো দেখিছিলো কিন্তু আজি মই সেই ভিডিঅ'টো দেখি পেলাই মোৰ
হলে ফেচবুকৰ পৰা পইচা পাতি পায় আক কিবা কিবি
কোৱা
ফেচবুক চে তাৰ পৰা পেজ চেজ কিবা পৰা উ অ বহুত গৰম উঠছে অ
বহুতো কাৰেণ্টো আছে মোৰ বিচনাতে নপৰে যে হাৱাটো
কি বস্তু
বিচনাখনলে হাৱাটো নপয় যে
উম
সেইফালে বহি আছো
স্পীডত চলে নে নচলে
এই ভল তেছ নাই
উম আঠুৱাখন খুলি নুশুবা মহে কামিব আক
উম আঠুৱা পেল খুলে শুলে শুলে চকলৈট
পথাৰলে গৈছা নাই
কোন দেউতা
তোমালোক ইমান গৰমত কি কৰিবা অও ইমান গৰমত গৈ
পানী চানিয়ে নাই
পথাৰত নে
উম
কিহৰ কাৰণে গৰমৰ কাৰণে নে কিনো
ৰ'দ দিছে যি ৰ'দ দিছে শুকাই গৈছে
হু
ৰ'দ শুকাই গৈছে আকৌ
অ খানাত কিবা আছিলে নি আজি
অ অকল আজি হেৰি আছিলে হেটো কি মাছ ধৰা বিলাকক
ক'ৰ ডিষ্ট্ৰিকৰ
অহ কিবা সন্মিলন আছিলে
গোটেই চব স্কুলৰে নে নে এল পি এম ই কিবা হাই স্কুল এনেকুৱা কিবা
অ এনেকুৱা বিলাক সেইবিলাক এল পি এমি
উম
তেনেকুৱা বিলাক আহে
উম
দিনতটো তোমাৰ ৰাতিপুৱা উঠা পা অকল সেইবিলাকে এতিয়া এতিয়া ৰাতিলৈকে
এতিয়ালে এতিয়ালৈকে বাজি আছে
অ অলপ আগলেকে মাতিছিলে দিহানাম মানুহবোৰ থাকিব কাইলে আকৌ আছে
উ মানে হেৰিয় কিবা সংস্কৃতিৰ কিবা এনেকুৱা ওপৰত মানে কিবা এনে